কি কৰি আছা?
হেল্ল' হেল্ল' হেল্ল' মোৰ আৱাজটো আহিছে নে?
হেল্ল'
মোৰ অৱাজ আহি আছে নে নাই?
আহি আছে।
অ ঠিকছে
কি কৰি আছিলা?
এ এনেই অলপ গান গান শুনি আছিলো।
কি গান ও।
এই ৰোমানণ্টিক আদিক চঙীয়া।
আচ্ছা মইও ভাল লাগে আৰ্জিত সিংৰ গানবোৰ কিন্তু।
এ বেয়াও লাগে, ৰিটায়াৰমেণ্ট লৈ লল ন।
কিয় কি হ'ল?
এ কিয় বা লৈ লল ইমান কম বয়সতে।
এটো কি গান নাগায় নেকি তেও?
নৰ পৰাৰি টু ইয় নে থয়্চ পিছত গম নাপাও পিত গাব পাৰে কিন্তু বৰ্তমান টু ইয়াৰ্ছ থ্ৰী ইয়াৰ্ছ ইকো আকাৰ।
এ মই একো গমেই নাপাওঁ এইটো অকমান বিজি আছিলো মই একো চোৱাই নাই। অ জান পৰা ৰিটায়াৰমেণ লৈ লল ন, একো ইনফৰমেশ্যনো পোৱা নাই মই তোমাৰ মুখ পৰাই শুনিলো মা বাকী কি এ কি কৰি আছিলা অ?
এ এনেই আছিলো। এনেই আৰু বাগান গেছিলো।
তাকে বৰিং লাগিছে ন!
বৰ মানে কি কম আৰু এই গৰমটো কাৰণে বৰ লাগিছে মানে ফেন চলি আছে কিন্তু ফেনৰ পৰা ওলাই আছে ঘৰ হাৱা।
তুমিতো এচি লগাইছিলা ন?
এ চি লগাইছিলো কিন্তু এ চি এনি টাইম নচলাও ন, বিলৰ কথাও চিন্তা কৰিব লাগিব। এতিয়া বৰ্তমান বতাহ মাৰি আছে বাহিৰৰ পৰা খিৰকি চিৰকি খোলা আছে।
তুমি গৰম লগা বুলি ক'লা যে।
গৰমটো লাগিবই নহয় সেটো এটো এতিয়া বাধ্যতামূলক।
অ ব'লা আজি কতো ফুৰি আহো ওলোৱা।
আহ ওলোৱা ওলোৱা আহা মোক লগলৈ আহা।
উম আগতে যে গৈছিলো আমি ম'ম' খাবৰ কাৰণে দোকানটোত এতিয়া দোকানত আ আছেনে নাই তাতে?
বহুত দিন হ'ল, যোৱাই নাই যাবা নেকি?
তাকে মই ভাবি আছো, মানে দোকানটো আছেনে নাই? মইতো ধৰা চিফ্ট হৈ গলো ন বেলেগ জেগাত। এতিয়াতো গম নাপাওঁ, আগতে কি তাতে গৈছিলো, ইমান তাতে কিন্তু বহুত আগৰ পৰাই গৈছিলো মানে মোৰ যোনটো আহ ক্লাছেছ আছিলে তাতে ওচৰতে আছিলে তাৰপিছত তাতেই গৈছিলোঁ- আৰু আমাৰ কিবা কিবি প্ৰগ্ৰাম থাকিলেতো তাতেই যাওঁ ন লগৰবোৰে ভাল লাগে কিন্তু তাতে- উ
আছে আছে দোকান আছে দোকান বিক্ৰী বিক্ৰী বাৰ্তা ভাল ন- অ থাকিব এইটো টেনচন নাই আৰু ঠিকেই আৰু আৰু এতিয়া প্ৰগ্ৰেম- চগ্ৰেমৰ ক'তো হোৱা নাই লগ ধৰিম যে।
তাকে এয়াদ ওলাব লাগিছিলে কিন্তুতো ন।
অ সেইটোয়ে হয়।
ম ময়ো ধৰক ম
অ কচোন?
ময়ো ধৰা ময়ো ধৰা অকমান বিজি আছো ন সেইকাৰণে ওলাব পৰা নাই। একেবাৰে টাইম মিলাই একদিন ওলাম দিয়া এইটো মাহতে ওলাম হা।
আহ তুমি কিহতুজি আছা।
অ কাম চাম আছে ন তুমি জানাইচোন সেই কাৰণে মই বিজি আছো। আহ একেবাৰে ধৰা এইটো মাহতে এটা প্লেনিং কৰি লগৰবোৰৰ লগতে ওলাও আৰু ন।
অ তোমাৰ ঠিকে আছে বাৰু এইটো মিলিম বাৰু এইটো। তোমাৰ পৰীক্ষা চলি আছিল নহয়, পৰীক্ষা কেনেকুৱা গ'ল?
পৰীক্ষা ভালে গৈছে ৰবা পৰীক্ষাটো শেষ হ'ল। এই বহুত দিন লাগি গ'ল পোন্ধৰ দিন আহ পোন্ধৰ দিনতকে বেছিয়ে লাগি গ'ল। আৰু লগতে মানে পৰীক্ষাও চলি আছিলে, অলপমান কষ্টও হৈছে। পৰীক্ষা কত অলপমান প্ৰব্লেম হৈ যায় চব বস্তু মানে মেনেজ কৰিবৰ কাৰণে। তাকো মেনেজ কৰিছো, মেনেজমেন্ট ষ্টুডেন্ট ন।
অ ঠিকেইে আছে এইটো বাৰু-
মেনেজমেন্টে মেনেজ কৰিব জানো।
উ এতিয়া তোমাৰ এম এড চাবজেক কেতিয়া মানে। চৈধ্যয়তে পোন্ধৰ লাগি গ'ল যে-
উম আমাৰ এতিয়া সাতটা চাবজেক্ট আছে হা। এম বি এড তেতিয়া সাত সাতটা চাবজেক্ট আছে গোটেই কেইটা ধৰা এক এক দিন বন্ধ দিছে। এইেইটো ভাল হৈছে কিন্তু এক এক দিন বন্ধ দিছে এতিয়া। যদি দুই দুই দিন বন্ধ দি দিল হয় ন পুৰা একম গল হৈ চ গোটেই আহ- এজামটো- এতিয়া মানে ছাত্ৰ ছাবজেক্ট আছিল ন সেইকাৰণে একদিন বন্ধ দিয়াৰ কাৰণেহে পোন্ধৰ দিন শেষ হ'ল আাকৌ পোন্ধৰ দিন। মানে পোন্ধৰ দিন আছিল কিন্তু লাগিছে কি বহুত দিন চলি আছে গম পোৱা। এক্জামৰ সময়ততো জানাইচোন কিমান প্ৰেচাৰ হয় লগতে ধৰা আলমাৰ কাম চামোো ব্যস্ত আছিলো। ন চব বস্তু মেনেজ কৰিবৰ কাৰণ প্ৰব্লেম হৈছিল। তাকো মেনেজ কৰিছোঁ আৰু- এতিয়া আমাৰ নেক্ যোনটোেমষ্টাৰ আছে তাতে আকৌ নটা চাবজেক্ট- নটা চাবজেক্ট হৈ যাব অ এতিয়া মই কেনেকে মেনেজ কৰি মই গম নাপাওঁ আৰু- ধৰা এতিয়া এতিয়া ল'ম আহ তোমাৰ তাতে আহ তাৰপিছত- চাওক কেনেকে কি হয় মই শুনিছো আহ নটা চাবজেক্ট আছে বোলো নটাবজেক- চাবাচোন নটা ছাবজেক্টৰ যদি এক্জাম হয়। কি হ'ব?
উম এতিয়া তোমাৰ টেনশ্যন নাই বাৰ তুমি এতিয়া আগৰ পৰাই অলপ পঢ়া শুন বোৰ প প জ্ঞানী আছ এতি আমি এইবোৰ হলেতো আমি মৰিয়ে গ'লো আৰু ইমান চাবজেক্ট- নটা চব্জিকক কে মি নেকি-
তকৌ ইমান ডাঙৰ ডাঙৰ-
ডাঙৰ ডাঙৰ কিত উম মানে- মানে হ কি কয় তোমাৰ ডাঙৰ ন এইটো সেইকাৰণে অকণমান ধৰা- বস্তুখিনি অলপমান ডিপলি চব বস্তু আছে হায়াৰ ষ্টডিজ তাকে আৰু নটা চাবজেক্ট তাকেই ভাবি আছো নটা ছাব্জেক্ট মোৰ চছিলেবাছ দিছে কলেজত অ আমাৰ গ্ৰুপ আছে ন তাতে চিলেবাছ দিছে পুৰা নটা চাবজেক্ট আছে বাপৰে বাপ কি কি চাবজেক্টৰ নাম তাৰপিছত অ মানে আমাক এতিয়া চিলেক্ট কৰিব দিছিলে হা দুটা আছিল এইচ আৰ আৰু ত ফাইনেন্স ত মই এইচ আৰ কৰিছো। অলপমান মানে হিউমেন ৰিচৰ্চৰ অলমান ইন্টাৰেষ্ট আছে আৰু আৰু জানোও ন তাৰপিছত মোৰ লগৰবোৰ কেইটামানে ফাইনেন্স শেষ কৰিছে।
অ ঠিকে আছে তুমি এতিয়া হিউমেন তুমি অলপ এইবোৰ জানা জানো মই আৰু এইটো ঠিকে আছে এইবোৰ এতিয়া এম বি এ কৰাৰ পিছত তুমি কি কি এতিয়া মানে তুমি কি কি হব পাৰিব এতিয়া এম বি এ কমপ্লিট কৰাৰ পিছত
অ এম বি এটো হম হম এম বি এ ধৰা এনেটো স্পক আছে মই কিবা কিবি ভাবি থৈ দিছো কি কৰিব লাগে। তাৰ পাছত ভাবিলোঁ অ এক বাৰ কোনবা এটা জপৰ সোমোৱাটো বেছি ভাল হব এক বাৰ মই তাৰপিছত মই এ প্লে চনি বনাই থৈ দিছো কি কি কৰিব লাগে নকৰি লাগে। বাকী আমাৰ কলেজৰ পৰাতো দিবই প্লেচমেন্ট ধৰা এছ আৰ বোৰ আপ মেনিজিগ পস নহলে এইটোতো দিবই কলেজৰ পৰা দিবই নিগ নিজৰ আছে মই ভাবি থৈ দিছো সেইবোৰ কৰিম বাকি মানে কলেজৰ এনে পোৰা ভাল চাপৰ্ত কৰি আছে লগতে কলেজটো বহুত ভাল আছে মানে বহুত বস্তু শিকাই আহ এতিয়া মোৰ মানে বহুত ইম্প্ৰুভমেন্ট হৈ গৈছে ক'ব গ'লে তুমি এনেই কি ভাবিছা আমাৰ হায়াৰ ষ্টডি কৰিবা নে নাই?
আৰু মই কমপ্লিড মোৰ বি এ টো কমপ্লিড কৰিলো মই এতিয়া আৰু নকৰো আৰু নকৰো আৰু এতিয়া কিবা কাম চাম
তোমো ধৰ কাম নকৰিলেও হয় ঘৰ বাৰী আছে ভাল
ঘৰ বাৰী থাকিলে নহ'ব নহয় পইচা পাতি লাগিব ন
ঘৰটো চবৰে থাকে ঘৰটো চবৰে থাকে পইছাটোৱে দিগদাৰ অ
তাক ত ভাইট কি খবৰ
আছে কি কৰিব এনেই ঘূৰি ফুৰে স্কুটিখন লৈ ঘূৰি ফুৰে তেল ভৰা আৰু অ তেল ভৰাই তেলৰ পইচা লাগে সদায় সদায় এশ টকা এশ টকা নাই মই কম্পউটাৰ লৈছো ন পিচি
অ তুমি তুমিও এইপিনে লৈ থৈ দিছা মানে
হম
চপ পিনে লৈ থৈ দিছে ন
উম উম মানে সি যদি স্কৃতি লৈছে মই এফালে কম্পিউটাৰ লৈছো
সি স্কুটি লৈ লৈছে সি সি মানে সিয়াৰ কাৰণে লৈছে
অ সেয় এক্সট্ৰা নিজেটো আৰু টেনশন নাই আৰু মই চলাব নাজানো
তুমিতো নাজানা ন আকৌ লবা মাজে মাজে আমিও ফুৰি আহিম মইতো চলাব জানো ন
নাই নাই তোমাক ভয় লাগে তুমি ইমান ভালকে নাজানা তুমি খুন্দিয়াই খুন্দিয়াই দিবা মৰি চৰি যাম আৰু বহুত জীৱন দেখিব লগা আছে এতিয়াতো যা এতিয়াতো জাষ্ট ষ্টাৰ্টে কৰিছো আমি জীৱন আৰম্ভ
প্ৰথমতে মই স্কুটি যেতিয়া শিকা নাছিলো তোমালোককে উঠাইছিলো তেয়াতো এইবোৰ কথা ভবা নাই
অ এতিয়া তো মই ত চ। পাঁচ কথা উঠোতেতো মই চকু বন্ধই কৰি দিছিলো।
তে ঘৰততো যাই পাইছা ন?
তথাপি ভয় লাগে তোমাৰ লগত বহিলে। তুমি নোৱাৰা কিবা এটা তুমি নোৱাৰা কিবা এটা তুমি ক কপি থাককা গাটো তোমাৰ কপি থাকে।
তিনিজন উঠাইছিলো ভাবা স্কুটি প্ৰথম। মই ইমান ভালদৰে নাজানোও চলাব তাৰ পিছত ভাবিছো যে অকলেতো নবহো অকলে পৰি যাব পাৰো ন! সেই তোমালোক দুজনকে লৈ লৈছো যাতে পৰিলে তিনিজনে পঢ়ো।
কিন্তু পঢ়া নাই কিন্তু
অ পাব পাব।
সেইটো চলাওতে মোৰ এতিয়া প্ৰথম এটেমটতে পাই গৈছো ড্ৰাইভিং লাইচেন্ঞ্চ। ড্ৰাইভিং লাইচেন্ঞ্চ প্ৰথম এটেমটতে পাইছো। একেবাৰতে দিছো একেবাৰতে পাইছো বহুত।
এই নাই নাই নাই নাই আমি এইবোৰ ড্ৰাইভিং লাইচেন্ঞ্চ বনাব পাৰো আমি যাই নাথাকো আমি ডাইৰে মানুহ আছে পইচা দিম হৈ যাব।
তুমিটো চলাব নোৱাৰা চোন।
নাই নাই নিজে ল'ম ন নিজে ললে কেতিয়াবা ভৱিষ্যয়ত নিজে। গাড়ী নিজে চলাম কাৰণ বেলেগৰ গাড়ী এটা পৰি গলে দাগ চাক লাগিলে ৰিস্ক আছে ন?
চলাবই নাজানা তোমাৰচোন গাডী আছেই।
এ ভাইটি হ'লে কি একদম পৰি চৰি গলে বেয়া কথা ন। স্কেচ পৰি যাব ন।
অ সেইকাৰণে ভাইটি চলাব অ বুজি ভাবিছিলো ভাইটিয়ে চলাব নিদিয়ে তোমাক। অ কথাটো এইটোহে হে হে।
হে হে
ঠিকে ঠিকে ভাইটি ভাইটি ক'ত এতিয়া কি চলাব গ'ল নে নেকি? কৰিব।
আছে আছে ঘৰতে আছে। ক'ত যোৱা একেইদিন যোৱা নাই গৰম পছ ন বহুত ঘৰতে সোমাইছো।
আহ তুমি কলা এশ টকাক লৈ সদায় যায়।
অ
কোৱা।
অ ইয়াতে আমি ৰখি আছো।
দে থিক আছে।